হেল্ল'?
অ', মোৰ ভালেই।
তুমি কি কৰি আছা?
অ', মই যে এনে বহি আছিলো তুমি কোৱা?
মই ভাবিলো বহু দিন বোলো তোমালে ফোন কৰা নাই।
উম।
কথা এটা পাতো বোলো।
অ', ভালে কৰিলা।
হয়, হয়।
খবৰ-খাতি কেনেকুৱা?
মোৰ খবৰ-খাতি ভাল তোমাৰ?
মোৰ ভালে দেই।
তুমি কিহত ব্যস্ত হৈ আছা এইকেইদিন? চাহ-তাহ খালো দেই।
এইকেদিন মই একেইদিন সৰু সুৰা কামতে ব্যস্ত হৈ আছোঁ দেই ঘৰৰ।
ঘৰৰ ন'? এতিয়া এতিয়া বহাগ বিহু আহ, বহাগ আহিছে নহয় বাৰু চাগে ঘৰৰ সকাম-চকামত ব্যস্ত হৈছা তুমি?
উম। ঘৰৰ বস্তু।
বহাগত অ', হুচৰি
আ, আ, আ? হেল্ল'?
হেল্ল'?
হেল্ল'?